অ
অ কোৱা
গা ভাল পালা
পাইছোঁ এতিয়া অলপ গা ভাল টো পাইছোঁ
ভাত খালা নেকি?
উম ভাত খালো ভাত খাই মেলি অলপ বহিছোঁ বোলো
হয়
কি দি ভাত খালানো আজি
অও চয়াবিনৰ আঞ্জা চব্জি আৰু দালি এয়াই তুমি কি হে দি খালা উম নিৰামিষ
মই সেই লাই শাকৰ ভাজি তাৰ পাছত মাছৰ কণী আহ এইটো তোমাৰ বৰা দৰে বনাইছে বৰাই বনাইছে মাছৰ কণি ৰ তাৰপিছত তোমাৰ মাছৰ তেল বেঙেনা দি বনাইছে বিনছ আলু ভাজি আৰু মাছৰ তৰকাৰী মানে আমাৰ মাছ থাকেই প্ৰায় মাছ থাকেই ঘৰত উম
ঘৰৰে মাছ নেকি
নহয় নহয়
অ
কিনি অনা মানে মাছতো থাকেই আমাৰ প্ৰায়ে থাকে
হয়
সেইফালে গৰম কেনেকুৱা বৰষুণ নে গ নে গৰম
অ আজি বহুত গৰম দিছে
উম
সেইফালে গৰম নে
উম গৰম পুৰা বৰষুণ ডেইলী, আজি অলপ', আজি পুৰা গৰম দি দিছে',
হয়, মানে এইকেইদিন পুৰা বৰষুণ দিলে ন ঠাণ্ডা দিলে, এতিয়া, গৰম ল'ব দিছে অলপ',
উম', চাৰিওফালে পানী - পানী - পানী',
অহ', মানে গৰম দিলে বহত গৰম দে, আৰু এইফালে বৰষুণ দিলে বহুত বৰষ - বৰষুণ দে',
উম',
বাকী আৰু, কি কৰি থাকা তুমি ঘৰত?
ঘৰতে এই - এতিয়াতো কলেজ বন্ধ, একো নাই আৰু এতিয়া',
হয়',
ৰাতিপুৱা উঠি ঘৰৰ কাম কৰোঁ, মাক অলপ হেল্প কৰি দিওঁ, সেইয়াই আৰু',
হয়',
মাক হেল্প কৰি দি আছোঁ আৰু',
হয়',
বন্ধ কেইদিন, কাৰণ কলেজ কেইদিনটো নোৱাৰোৱেই হেল্প কৰি দিবলৈ', মা দেৱীটো অকলেই কৰে',
মই এনে অলপ শিকি আছোঁ ৰান্ধাটো',
ৰান্ধা শিকি আছা?
উম', মাৰ পৰাই শিকি আছিলোঁ', শিকিব লাগে ন, অ', ক'ৰবাত ধৰি লোৱা অকলে থাকিলোঁ, নিজে বনাই খাব লাগ', - লাগিব',
হোম', -হোম', উমমম',
ঠিকে আছে, কি - কি ৰান্ধা শিকিছা?
ৰান্ধা, ধৰি লোৱা', ভাত, দালি এইটোতো পাৰোৱেই, বাকী চব্জি অ', ভাজি এইবিলাক',
একেবাৰে চিম্পল',
হয়', বাকী এইটো',
কেৰাহীত তেল দিয়া, পিঁয়াজ দিয়া, উম', যি চব্জি খাবা, চব্জি ঢালি দিয়া',
উম',
মানে কি ডাইৰেক্ট তোমাৰ তেলত ঢালিলা, পিঁয়াজ ঢালিলে তেনেকুৱা নহয়, তেল ধালা কেৰাহী, তেলখিনি ঘঁহি', গৰম হ'ব', যেতিয়া গৰম হ'ব তেতিয়া পিঁয়াজ দিয়া, জলকীয়া দিয়া, কেঁচা জলকীয়া বা শুকান জলকীয়া', সেইখিনি অলপ ভাজা, যেতিয়া পিঁয়াজ খিনি অলপ মানে ব্ৰাউন - ব্ৰাউন হ'ব, ৰঙা - ৰঙা', বেছি ক'লা - ৰঙা নহয় আৰু অলপ - অলপ যেতিয়া পিঁয়াজ', অ', কালাৰটো যেতিয়া পিঁয়াজৰ চেঞ্জ হৈ আহিব', তেতিয়া তুমি যি চব্জি খোৱা, সেইটো চব্জি দি দিয়া, তাৰপাছত ভাজি থাকা - ভাজি থাকা', এতিয়া নিমখ দিয়া, আৰু কিবা যদি তুমি মছলা খাব বিচাৰা চব্জি দি দিলে সেয়া মছলা', মছলা দিব পাৰা', জিৰা গুৰি, ধনিয়া গুৰি, হালধি গুৰি',
এনেকুৱাকৈ বনায় বনাব শিকিছোঁ।
উম।
বাকী শিকি আছোঁ বেলেগ বেলেগ ধৰি লোৱা মাছ।
আৰু শাক শাকটোও তোমাৰ শাকটো তোমাৰ পিয়ঁয়াজ নিদিয়ে। শাক ভাজি বনালে তোমাৰ তেনেকুৱাই হয় তেল গৰম হ'ব নহৰু দিবা শুকান জলকীয়া বা কেঁচা জলকীয়া দিবা যেতিয়া নহৰুটো তোমাৰ অলপ ৰংটো সলনি হব বগাৰ পৰা অলপ ৰঙা ৰঙৰ হ'ব তেতিয়া শাকখিনি দি দিয়া তাৰপাছত হালধি দিলে হালধি দি দিব পৰা বা তাৰপাছত নিমখ দিব লাগে আৰু নিমখটো মানে বেছি দিব নালাগে কাৰণ শাকটোত তোমাৰ কি হয় জহি অকমান হৈ যায়।
উ মানে পিয়াজ নদিয়ে ন।
হা পিয়ঁয়াজ নিদিয়ে।
পিয়াজ নিদিয়ে।
উম।
বাকি চেম আৰু অ। বাকী ছেম আৰু ন এনেকুৱাই কৰিব লাগে তেলখিনি গৰম কৰিব লাগে তাৰপিছত
অ। সেই নিমখটো অলপ প্ৰথমতে কম দিব লাগে কাৰণ শাকতোটো গলি যায় নহলে অকমান হৈ যায়। তাৰপিছত আকৌ যেতিয়া হোৱাৰ আগে আগে নিজে চাবা এবাৰ খাই পেলাই যে নিমখটো ঠি কে আছে নে বেছি হৈছে নে কম হৈছে যদি কম হৈছে দিয়া আৰু যদি বেছি হৈছেতো বেছিকে খাব লাগিব নিমখ।
অহ।
আৰু কি বনাব শিকিছা?
এইখিনিয়ে এইখিনিয়ে বনাব শিকিছোঁ বৰ্তমান।
মাংস, মাছ
অ এইবিলাকত যাই পোৱা নাই বৰ্তমান।
অ আজি যে চোৱাবিন খাইছে চোৱাবিন গৈ পাইচা নে নাই বনাবলৈ?
নাই বনাইছিলো একদিন বেয়া হৈছে।
হিঃ হিঃ হিঃ।
বাকীবিলাক আৰু টাইম লাগিব মাংস হওক মাছ হওক।
চোৱাবিন কেনেকে
চোৱাবিন অ চোৱাবিন টো অ প্ৰথমতে চোৱাবিন টো ভাজি ললো, তাৰপিছত বিলাহী দিলোঁ, জ্বালা দিলোঁ এইখিনি ভাজি লোৱাৰ পিছত চাওমিনটো দি কেনে পানীটো ঢালি দিলোঁ। শুনিছা নে?
উম উম শুনিছো কৈছো যে তুমি চোৱাবিন কেনেকে বনাইছিলা?
অ ছয়াবিন ফাৰ্ষ্টত চয়াবিনটো ভাজি ল'লোঁ অ,
উম।
তাৰপিছত মচলাটো তাতে বনাই ললো আহ তেল দি কেনে, চয়াবিনটো দি কেনে পানীটো ঢালি দিলো চয়াবিনৰ আঞ্জা। ইমান ভাল হোৱা নাই।
মচলা কি দিছিলে? হয় এই প্ৰথমতে তুমি তেল খিনি গৰম হ'ব চোৱাবিন খিনি এ তিয়াই পেলাই তো প্ৰথমতে চোৱাবিন খিনি ভিজাই থব লাগে ন
উম
তেতিয়া সি কোমলিব ফুলি উঠিব তাৰপিছত তুমি সেইখিনি চেপা চেপিব লাগিব পানীখিনি তাৰপাছত তুমি কেৰাহী তেল গৰম কৰা চোৱাবিনখিনি ভাজিব লাগিব নিমখ দি পেলাই তাৰপিছত ভাজি এইখিনি আঁতৰাই থোৱা তাৰপিছত পিঁয়াজ কাটা তেলত পিয়াজ দিয়া অলপ বেছিকে দিব লাগিব পিয়াজটো পিঁয়াজখিনি ভাজি হোৱাৰ পাছত তাতে তুমি তুমি আদা খুন্দি দিব পাৰা বা পিচি দিব পাৰা
হয়
তাৰপাছত তুমি চিকেন মছলা অলপো দিব পাৰা জিৰা গুৰি ধনিয়াৰ গুড়ি দি কিনে ভাজা যদি বিলাহী খোৱা বিলাহী দিব পাৰা সেইখিনি তাৰ পাছত তুমি অ সেইখিনি পিছত প্ৰথমতে এইখিনি হয় এইখিনি কৰি ল'ব লাগিব বিলাহী দি পেলাই তাৰ পিছত যদি আলু আলু দি পেলাই যদি বনাৱ পাৰা সোৱাচ দিও ভাল লাগে
আলুটো পিছত দিব লাগিব ন বিলাহ চিলাহি ভাজি ভজাৰ পিছত
তাৰ পাছত নহয় নহয় তুমি বিলাহীটো দিলে কি হয় আলুটো নিসিজে তাৰপিছত মছলাখিনি দিলা পিয়াজ ভাজি পিয়াজ খিনি যেতিয়া ৰঙচুৱা হল তাৰ পিছত মছলা খিনি ঢালি দিলা নহৰু আদা মছলাখিনি জিৰা গুৰি ধনীয়া গুৰী তাৰ পাছত তোমাৰ চিকেন মচলা মচলা এইবোৰ দিলা দি পেলাই আলু দি দিবা আলু সৈতে এইখিনি ভাজ জিলা ভাজি ভাজি ভাজি ভাজি আলুটো সিজা সিজা হৈছে মছলাখিনি ভাজা হব তেতিয়া বিলাহী দি দিলা বিলাহী দি আৰু অলপ ভাজিবা পানী দি পেলাই তেতিয়া দেখিবা বিলাহীটো তোমাৰ গলি গৈছে তাৰ পাছত তুমি চুৱাবিন খিনি দি দিয়া চোৱাবিন খিনি অকণমান পানী দিয়া পানী বেছি দিব নালাগে অলপ আৰু ড্ৰাই ড্ৰাই কে তাত তুমি চয়াবিনটো তুমি স্কোৱাচ দিও বনাব পাৰা আলু ঠাইত অকল আলু ঠাইত যদি স্কোৱাছ দি পেলাই
অঁ
বগা কেপচিকাম যে আছে কেপচিকামো দিব পৰা বহুত টেষ্টি লাগে
কেপচিকান অঁ টেষ্টি লাগে ন
অ কেপচিকামটো মোৰ মানে ইমানে প্ৰিয় মানে যিকোনো বস্তু যদি দিয়া মই চব খাব পাৰো মাংস হওক মাছ
সেইটো ভাল লাগিল সেইটো খাই পাইছিলোঁ মাংসত খাই পাইছিলোঁ সেইটো
উম
বাকীখিনি ছয়াবিন হৈ গ'ল তাৰপিছত
হৈ গ'ল আৰু ছয়াবিন তৰকাৰী
উম
আৰু যদি তুমি ঘিউ অকণ দি দিয়া আৰু টেষ্ট হ'ব এ তৰকাৰী ধৰা হৈ গ'ল হৈ যোৱাৰ পিছত বা নমাই দিয়াৰ আগতে বা গেছটো বন্ধ কৰিলে অকণ ঘিউ দি পাই গোটেইখিনি মিক্স কৰিলে আৰু টেষ্টি
উম
খাতে যাও খাতে যাও খাতে যাও
অ খাতে তুমি চাগে বনাইথাকা নহয় এইবিলাক? টেষ্টটিউবত
ওঁ--হোঁ। পুৰা।
তুমিনো এইবিলাক কাৰ পৰা শিকিছা?
মাৰ পৰা।
অ, মাও, ভালকে বনাই ন? টেষ্টি কৰে?
উম। অঁ, মোৰ ভাইটিয়ে মোৰ হাতৰ খাই বহুত ভাল পায়। মানে ধৰা তিল কেতিয়াবা, সি প্ৰায়ে মানে মোকে কয় আৰু ৰাতিৰ ভাগত।
অঁ--হ।
বা, বা তই আজি এইটো বনা। বা, আজি এইটো বনা বা, এইটো বনা। তাৰ ফৰ্মাইছ আহিয়েই থাকে।
ঘৰতে চেফ্‌ হৈ গলা ন'?
অঁহ হঁ হঁ
হয়ে
কি চাওমিন -তাওমিন এইবোৰ খুৱা নাযায়।
চাওমিন অঁ, খাওঁ। বাহিৰৰ পৰা কিনি আনি।
অঁ, কি ঘৰ বনাব নাজানা?
ঘৰত নাজানোঁ মানে।
অঁ সেইটোতো আৰুৱে চিম্পল।
চাওমিনটো?
অঁ।
সেইটো অলপ লাৰিব লাগে ন'? খৰজ দোকান ল'ব লাগে আৰু বহুত
মিক্স কৰিব লাগে চব্জিখিনি, পিঁয়াজখিনি
এইটো পৰিও যায় ন'? অলপ চলপ বাহিৰত।
নপৰে তেনেকে ভালকে মানে, ভালকে হেৰি কৰিলে। মানে কেৰাহীৰ যিটো বাচনত বনাবা বাচনটো ডাঙৰ হ'ব লাগে।
অঁ
তেতিয়া নপৰে।
তুমি বনাব জানা ন'? অঁ ভাল লাগিল দিয়া।
উম, দিয়া বাৰু উম।